হেল্ল'।
অ
অ আপুনি শুনা পাইছেনে।
হয় হয় অ আপুনি এতিয়া কি কৰি আছে।
অ তেনে এনে আছো।
হয় হয় অ আপুনি গধূলি চাহ খালে।
অ খালো তিয়া বৰ্তমানত।
হয় আপোনাৰ লগত অ কেইটামান বিষয়। কথা পাতিবলৈ অ কল কৰা হৈছে আপুনি সময় দিব পাৰিবনে।
নিশ্চয় পাৰিম।
হয় আ এতিয়া আমি যিটো নেকি আমাৰ অ খেতি কৰা। বা খেতিৰ বিষয়ে আপুনি অকমান দুই এষাৰ মান ক'ব পাৰিব নেকি।
নিশ্চয় পাৰিম।
অ হাই।
খেতি খেতি আ। চৰাৰ বিপাগে আপুনি আ মোক সুধিছে। এইটো বহুত সুন্দৰ প্ৰ্ছ ন আমি খেতি নহ'লে প্ৰায় মানুহে। খাব নোপোৱা হয় হয়নে।
অ হয় নিশ্চয় হয়।
আমাৰ গাঁৱৰ অঞ্চলত খেতি ঠাই খিনি হৰ যে। বহুত মানুহে মানে হা সত্তৰ পাৰ্চেন্ট। মানুহ কেইটাই আমাৰ খেতি কৰে কেনে খায় গাঁৱত। আমাৰ এটাতে টা মাত্ৰ নহয় যে বাৰিষা বতৰ টাইমত। ধানৰ খেতি বা এনে। চিজিন বাই চিজিন মানে স্তিটো কৰা যায় মানে
হয়।
আমাৰটো বাৰে খা তাৰেছ এইব বহুত চিষ্টেমৰ বতৰ আছে নহয় জানো? নিজা নিজা বতৰত নিজা নিজা কাম কৰা যায়। যেনেকা লাও, বিন কিবা জিংখা, হিংসা এ বিভিন্নত ধৰম ধৰণত আমি কৃতি কৰা হয় তাৰপিছত আমি এইটো বিলাক এটো বেঙেনা চেঙেনা
হয়।
কমেত গা আমি মহন খেতি কৰা যায় সেটো বতৰ হিচাপে বত কৰা যায় তাৰপিছত আমি এইটো কৰি কেন গাঁৱৰ মানুহ এটাই এতিয়া খাবই পাইছোঁৱে এনেকুৱা আমি ক'ব পাৰোঁ আৰে নহয় জানো?
হয়।
মানে গাঁৱৰ মানুহকেইটাই আগৰ দিনত স্কুল নাথাকাৰ কাৰণে কাম কৰি খাব লগাও হৈছিল বা কোনোবাই খেতি খেতি কৰি খাব লগা হৈছে এনেকুৱা বহুত মানুহ গেটাই এতিয়া চলি আছে, নহয় জানো?
হয় নিশ্চয়।
হেল্ল' লেচৰা লেচৰাৰ খেতি বুলি বুলি আমি দুটা দুটা ভাগ কৰা যায় লেচৰা কিছুমানে খাই দিবা নাংগে ডাইৰেক্ট।
হয়।
তলতে শল লাগি যায় কিছুমানে আৰ অ খাই দিবা লগা হয় নহয় জানো?
হয় হয় হয় হয় নিশ্চয়।
আমি আগতে গৰুৰ গৰুৰ গোট গৰুৰ লগত এইটো আহ ফলটো উঠাইছিল। ফলটো উঠাইছিল। আজিকালিত গৰুৰ গো নাই মানে টাইমৰ অভাৱৰ কাৰণে আমি এতিয়া কেমিকেল কেমিকেল ঔষধ ৰাসায়নিক কেইটা দি কেনে আমি ফল এতিয়া পাই আছো নহয় জানো? মানে আমি এতিয়া দেখা পাই থাকে যিকোনো বস্তু হ'লে আমি কেমিকেল আহ ঔষধ দি কিনে এইটো ফলটো পোৱা যায়। মানে আমি এতিয়া মানে এক বিঘা দুই বিঘা মাটৰ নকৰে। যোনে খেতি কৰে পাঁচ বিঘা ছয় বিঘা এনেকা কৰে ইয়াৰ কাৰণে মানে কেমিকেলটো বেছি লগা হয়। মানে আমাৰ গৰুৰ গোট টো এইটো বহুত লগা হয় ইয়াৰ কাৰণে মানে এইটো নাপাঅ নাপাও হৈ গৈছে গাঁৱত গাঁওৰ অঞ্চলত ইয়াৰ কাৰণে মানে এইটো
দিয়াটো নাযায় আৰু, কিছুমানে নিজৰ খাব কাৰণে খেতি কৰিলে ইটো দিয়া হয়।
আহ কিন্তু, প্ৰফি অ প্ৰফিটটো একে হয়। কিন্তু মানুহ এটাই ফলটো ফলটো সোনকালে বনাব কাৰণে এইটো কিবা কি বুলি কয় এটো কেমিকেল ঔষধটো দিয়া হয়। নহয় জানো? মানে, প পকা গেলাও নাখায়। পানী গেলা যিকোনো যা খেতিও ভালকে থাকে, ভাল ভালকে ফল পায়। এনেকে পায় আৰু ইয়াৰ কাৰণে মানে এইটো কেমিকেলটো দিয়া হয়। আজিকালি আমি কেমিকেলে দেখা পাই আছে, ইয়াৰ কাৰণে মানুহ এটাও বহুত বেমাৰ আজাৰটো বেছি হৈ আছে নহয় জানো? মানে আগৰ দিনৰ, গৰুৰ গু দি আমি খেতি কৰা আছিলে, সেটো কাৰণে বেমাৰতটো বেছি হোৱা নাছিল। আজিকালিতো আৰু কেমিকেল দিয়াৰ কাৰণে বহুত বেমাৰ আজাৰটো হৈ গল। আৰু এতিয়াতো টাউনত একদিন দিয়াৰ পিছত- ফলটো স্বাস্থ্য কৰি কেনে, ডাইৰেক্ট নেক্সট দিনাই ডাইৰেক্ট- বিক্ৰী কৰা আমি দেখা পাই আছো নহয় জানো? ইয়াৰ কাৰণে বহুত বেমাৰ- হৈ আছে এতিয়াটো আজিকালি ফলৰ পৰাই, আমাৰ খেতিৰ পৰাই এ, বিজনেচ, বিজনেচ মানে কেমিকেল দিছে। কোনবা ডাইৰেক্ট ডাইৰেক্ট বেছি দিছে। বা মানুহে বেমাৰ হৈ আছে। মেডিকেলত চালি বহুত কেমিকেলৰ কাৰণেও বহুত হৈ আছে। ঔষধৰ- ঔষধৰ কাৰণে, খোৱা ঔষধৰ কাৰণে, যিটো আমি খেতি কৰা যায়। ইয়াৰ কাৰণে বহুত আমি বেমাৰতটো মেডিকেলত গেলি মানে গম পাই আৰু। সেইটো কাৰণে মই ভাবামতে এইটো কেমিকেলটো ইউজ কৰিব নালগে। এহ মোৰ কাৰণে গুৱৰৰ সাৰ বা কিছুমান বহুত সাৰ আছে নহয় জানো। যে গাহৰিৰ এ সাৰ আছে বা বন লাৰ ফাৰ্ম কৰে এই গ এইগিলাখান সাৰটো দিব লাগে। এইটো নেচাৰেল সাৰ হয় নহয় জানো। ইয়াৰ কাৰনে মই আহ কেমিকেল অ কেমিকেল সাৰ কেইটাতো মই আহ বেছি, বেছিভাৱে ইউজ কৰিব লাগে বোলে মই আপোনাক বুজাই দিলো, আপনি আৰু এতিয়া
হয়। হয়। হেল্ল' হেল্ল শুনা পাইছেনে আপুনি? হেল্ল'
আপুনি শুনা পাইছে নে?
হয় হয়, শুনা পাইছোঁ। কি কৈছিলে আপুনি? এবাৰ কৈ দিব পাৰিব নেকি?
এতিয়া আপুনিও অলপমান, দুই-আষাৰ মোক বুজাই দিব পাৰিবনে?
হয়, পাৰিম নিশ্চয়। আপুনি যেনেকে কথা কৈ গল খেতিৰ বিষয়ে, সেই মানে চব সত্য। বা আপুনি বুজাই দিলে যে লেচা-খেতি কেনেকৈ কৰিব লাগে, বা আমি কেনেকুৱা ধৰণৰ সাৰ দিলে ভাল হয়। সেইবোৰ বুজা যায়। এতিয়া আপুনি সুধিছে যে খেতিৰ বিষয়ে আৰু ন? এতিয়া পোন প্ৰথমতে খেতি বুলি ক'লে মানে আমাৰ যিটো নেকি, ধান খেতি। ধান খেতি নকৰিলে মানে, আমাৰ আহ খোৱা বা চাউল খোৱা চাউলটো মানে আহ নাপাম আৰু, বা আমি যিটো নেকি ৰুটি খাওঁ, সেই আটাও অঁ, ধানেৰে বনোৱা যায় আৰু ন? হয়। আহ, ঠিক তেনেকে আমাৰ খেতি বুলি কলে মানে আমাৰ যিটো নেকি, অনেক খেতি আছে আৰু, যেনেহেন আহ, চব্জি আদিৰ পৰা ধান খেতি কৰা। বা অ', যিটো নেকি বেহাৰৰ তেল খাওঁ আমি। এই, বিহাৰৰ খেতি কৰা বা ফুলৰ খেতি কৰা বা চাহপাত আমি যি নেকি চাহ খাওঁ। সেই চাহপাতটো মানে, অ', চাহপাতটোও মানে খেতি কৰা যায় আৰু। অনেক ধৰণৰ আহ, খেতি বুলি কলে মানে আমাৰ এই যিটো নেকি গছ-গছনি ৰোৱাৰ খেতি বা আন আন কাৰোবাৰ খেতি, সেই খেতিটো মানে আমি কৰা যা দেখা পাওঁ আৰু। এ গাঁৱৰ অঞ্চলত বা গাঁৱৰ ওচৰে-পাছৰে থকা গাওঁ বিলাকত মানে আমি দেখা এ, যিটো নেকি খেতি এতিয়াতো অ' যিটো নেকি অ ধান-খেতি কৰাৰ চিজন আৰু ন? বতৰ মানে। এই ধান খেতি কৰা বতৰ মানে আমাৰ এইটো এতিয়া ধান খেতি কৰিয়ে আছে আৰু। আহ, যেনেহেন ধানৰো বহুত যেনেহেন-মাচুৰি আছে, বনি চাউল আছে, জহা চাউল আছে, আহ এতিয়াতো নতুনকে ওলাইছে আৰু সুত্ৰৰ প্ৰসাদৰ আছে, বংগ বন্ধু আছে, অনেক ধান-খেতি কৰা আৰু বা ধানৰ আহ যিটো নেকি জাত আছে আৰু ন? আহ ধান লৈ ধান চাউলটো খাবা, বেলেগ বেলেগ বা আহ। অনেক আছে আৰু, চাউলৰো আৰু যিটো নেকি সোৱাদ সেই সোৱাদটো মানে বেলেগ বেলেগ হয় আৰু, আৰু ঠিক তেনে কে আমি অ' যিটো নেকি অমিতা-অমিতা খাওঁ, সেই অমিতাৰে আমি এই যিটো নেকি, অমিতা আহ অমিতাৰ খেতি কৰিব পাৰোঁ বা অমিতা গাছ ৰুই কিনে আমি খেতি কৰিব পাৰোঁ আৰু। সেই অমিতাটো মানে বহুত কামত দিয়ে আৰু ন? যেনেহেন আমি ফলটো খালে মানে আমাৰ যিটো নেকি, দেহত দেহত মানে আহ, প্ৰতি প্ৰতিন নহয় যেনে, খাৰ-খাৰটো বাঢ়ে আৰু বা, চোগাৰ হোৱা বিলাক সেইবিলাক মানে ভাল হৈ পালে আমি জানো আৰু। আৰু ঠিক তেনেকে অমিতাৰ গাছ সেই গাছেৰে আমি খাৰ বনাব পাৰো, যি যি আমি খাৰ আঞ্জা খাওঁ বা আঞ্জা বা, আহ দালি-খাৰ এইবিলাক যিটো নেকি খাৰ এই সাৰটো মানে আমি অমিতা গাছৰ পৰা পোৱা যায় আৰু ন? হয় ঠিক তেনেকে আমাৰ খেতিবৰি কলে মানে আহ বতৰলৈ বতৰ খৰালি বতৰত অনেক চব্জি বা অনেক খেতি কৰিব পাৰো বা যেতিয়া নেকি এইটো বতৰতো আমি আহ খেতি কৰিব পাৰো, ঠিক তেনেদৰে আমি যিটো নেকি খেতি লৈ খেতি বা বতৰলৈ বতৰ খেতি এই চিজনটো অ বেলেগ বেলেগ হৈ থাকে আৰু ন? আহ যেনেহেন এতিয়া আমাৰ আহ আছে যেনেকি ধান খেতি, ধান খেতি যিটো আমাক বহুত প্ৰয়োজন বা আহ সেইটো মানে আহ ধানটো আমাৰ জীৱনত অ একমাত্ৰ সোৱাদ বা আমি ভাত খাওঁ, সেই ভাতটো ভাত খালেহে মানে মানুহে ভালকে থাকিব পাৰে বা জীয়াই থাকিব পাৰে আৰু ন। আন আন বেলেগ কিবা কিবি খাই কেনে আমি কমেও আ দুইমাহ বা তিনমাহ থাকিব পাৰিম, তাৰপিছত আমি ভাত নাখালে মানে মানুহে দুৰ্বল হৈ যায়, ধান ভাতত যিটো নেকি প্ৰটিন আছে সেই প্ৰটিনটো মানে আহ আমাৰ দেহত লাগে। ভাতৰ প্ৰটিনটো বেলেগ বা ভাতৰ সোৱাদটো বেলেগ আৰু যিটো নেকি ভিটামিন আছে ভাতত সেই ভাতৰ ভিটামিনটো মানে আন কাৰোবাত পোৱা নাযায় আৰু ন? আহ ঠিক তেনেকে আমাক ধান খেতি কৰাও লাগে আৰু যিটো নেকি বেহাৰৰ খেতি ধান খেতি কৰাৰ পিছত যেতিয়া নেকি ধান চান কটা হ'ব তেতিয়া মানে আমি বেহাৰত খেতি কৰা যায় আৰু ন?
হয়।
হয় সেই বিহাৰৰ খেতি কৰাতে আমি বিহাৰৰ পৰা যিটো নেকি বিহাৰৰ ফুল শিৱ বা বেহাৰৰ পাত সেইবিলাক মানে আমি আঞ্জা বনাই কিনে খাব পাৰো। হয় নে? আৰু অ যিটো নেকি বেহাৰৰ গুটি বা বেহাৰৰ গুটি বুলি কোৱা যায় সেই গুটিৰে মানে আমি যিটো নেকি বেহাৰৰ তেল সেই বেহাৰৰ তেলটো আমি ওলাব পাৰো আৰু ন? আৰু এইটো বহুত ভাল আমাৰ দেহৰ কাৰণেও বহুত ভাল কিয়নো আমি যি যটো নেকি ফেক্টৰীত উলোৱা বা আন কাৰোবাৰ দি উলোৱা অ তেলৰ আমি যিটো নেকি ঘৰতে বনোৱা বা ঘৰৰে খেতি কৰা বিহাৰৰ তেল আমি আঞ্জা বনাই কেনে খাওঁ তেতিয়া মানে আমাৰ দেহত বেমাৰ আজাৰ নহয় বা তেলেৰে একো অসুবিধা নহয় আৰু ন? অ ঠিক তেনেকে আমি বেহাৰৰ তেলটো গা চা বিষালে মানে আমি লগাই দিলে এ মানে ভাল হয় বুলি আমি জানো আহ আমি এইটো মানে কেঁচাই কেঁচাই তেলো খাব পাৰো, কিন্তু আন কাৰোবাৰ ফেক্টৰীৰ পৰা আনা বা আহ বেলেগৰ পৰা আহ উলোৱা তেলটো মানে যদি আমি যদি খাওঁ অ কেচাই কেচাই যা ভাতেৰে মিলাই কেনে কেঁচাই কেনে খাওঁ নিমখ চিমখ সিমখ দি তেতিয়া মানে আমাৰ দেহত বহুত খতি কৰিলে মানে আমি যিটো নেকি আহ গুৰু গোবৰ সেই গোবৰে আমি মানে খেতি কৰিব লাগে তেতিয়াহে মানে অ বেমাৰ আজাৰ নহয় বুলি আমি জানো, যিটো কেমিক বিলাকত বহুত কেমিকেল আহ মিলোৱা হয় আমাৰ দেহাত মানে বহুত আহ যিটো নেকি বেমাৰ আজাৰ কৰে আৰু। সেইখিনিয়ে, এতিয়া আমাৰ সময়টো শেষ হ'ল। আহ এতিয়া আমাৰ আপোনাৰ লগত কথা পাতিম বহুত ভাল লাগিলে ধন্যবাদ থাকিল আপোনালৈ, ধন্যবাদ।
ধন্যবাদ থাকিল আপোনালৈ।
হয় ধন্যবাদ।